হেল্ল' অ কি কৰিছ
দোকানলে আহি আছো ক
কিবা খাবলে
উম ভূপেনডাল বহি আছে অ
কি কিন
এইকিবা এটা খাবলেকে আহিছো
অ অ অ অ এতিয়া হেৰি যে এইটো কি বুলি কয় দোকান তহতৰ ঘৰৰ পৰা কিমান দূৰ অ ওচৰতে তেনেহলে ন
উম
মই আকৌ চাওঁ চাওঁ ম'ম' খাবলৈ গৈছো নেকি বুলি ভাবিছো।
এ নহয় নহয় ঐ- ঐ-
কোন কুকুৰ
কুকুৰটো নহয় এই লগৰটো মাতিছে
অ হেৰি কাপোৰ কৰিলি বিয়া আছে নহয় তহঁতৰ কাপোৰ কিনিলি নে নাই
নাই নাই খায় নে কিনে-
তহঁতৰ বি, এ কুকুৰে বৰ ভুকিছে।
অঁ অঁ
হেৰি যে কে কেতিয়া বিয়াতো।
উম এত্ৰিশ জুলাই।
হেৰি এইটো কি বুলি কয় এ কি কিনিবি কিবা- চুট টোত কিনিবি নে নে এনেই ফৰ্মেল কিবা পেন্ট চোলা কিনি থৈ চাৰ্ট তাৰ্ট কিনি থৈ দিবি।
খেল জয়নিং টো কৰিব লাগিছিলে কাইলৈ পা নহয় জানোঁ কাইলৈ পা অ মইও খেলিম নেকি বলিং টো, কোৱা- দে চুত মানে কি কিনিম আৰু কুৰ্তা এযোৰ কিনিম ধৰ কুৰ্তাটো লাগিব।
অঁ কুৰ্তা কিনিবি মানে-
উম তাৰপিছত হেৰি কুট এটা ল'ব লাগিব আৰু কুট এযোৰ।
এইদম মানে ল'ৰা মানুহ বিলাকৰ ইমান চখ- নাথাকে না ছোৱালী মানুহ বিলাকৰহে বেছি চখ বিয়া বুলি ইটো কিনা সিটো কিনা।
তহঁতৰটো আৰু কি আৰু পিন্ধিবলৈ কাপোৰ এযোৰ হলেই হল।
অ অ তেনেকুৱা নহয় আৰু মানুহ ৰাতি পুচি আহে ন ভাল ক- উপযোগটো পিন্ধিব লাগিবই।
উম
দিন দিনত বাৰু কাম চাম কৰি থাকোঁতে গুচি যাব।
উম
কিন্ত ৰাতিটো-
তহঁতৰটো এজনী নিজৰ খুুৰাৰ ছোৱালী জানো বিয়া হোৱা জনী নিজৰ খুৰা।
অঁ নিজৰ-
উম তাকে, আমাকো মাতিছে বাৰু দেই বিয়ালে।
অ চিনাকি যেতিয়াটো মাতিবই কিয় নামাতিব।
উম মই ভাবিছো বজাৰ দায়িত্ব তোৰ।
অঁ তাকে ভাবিছো ঢেৰ জেগাৰ পৰা আক মাল উঠাব লাগিব নহয়।
উম, পিছে কি কি আইটেম কৰিছে।
আইটেম চিলি চিকেন- তাৰপিছত ত' এই ফিজটো যে হেৰি কৰে যে, অকল যে- সৰিয়হ দি বনাতো অঁ।
উম আকৌ তোৰ এখন যে বগা চব্জি থাকে যে। সেইখনো সৰিয় নে মগজ দি বনাই নেকি? কি বগা যে চব্জিটো বৰ ধুনীয়া লাগে খায়।
অ গম পাইছোঁ মিক্স ভেজটো।
উম'।
অ, সেইটো কৰিছে অহ।
উম'
আকৌ মাটন আছে।
উম
আকৌ যোনে পৰ্ক খাই পৰ্কো আছে।
অঁ।
সেইটো মানে এক্সট্ৰা ডিপাৰ্টমেণ্ট আও।
অ আৰু মানে তোৰ আজিকালি মানুহ বিলাকে চিকেনটো খুৱালেও মটন খুৱাই, মানে চিকেনটো এটা চাইড ডিচ নিচিনা বনি গ'ল আৰু।
অঁ, অঁ। অকল চিকেনে নকৰে।
উম
আৰু অকল চিকেন হ'লে, ভালো নালাগে নহ।
সেইটোয়ে অ। আৰু ধৰ এবাৰেই বিয়া পাতে, ধুনীয়াকে পাতে আৰু।
উম' এ আৰু এটা কৰিব পাৰি, এই দিনত ধৰ আলু দম আৰু ৰুটি, ৰাতি ভাত ভাত আৰু মাংস এনেকে কৰিলে সেইটো বেছি ভাল লাগে। আজিকালিৰ দিনত তেনেকে নকৰে ন।
অ, এইটো পৰম্পৰা আগৰ দিনৰ হয় আৰু এইটো মানে আজিকালি নোহোৱাই হৈছে। আজিকালি মানুহে ৰুটি নোখোৱায়ে।
উম'।
কিন্তু ভাল লাগে, মই আকৌ ভাল পাওঁ।
অ-অ, বহুতে ভালে, ক হা কি কৈছ?
মানে তোৰ আজিকালি, তুলনি বিয়া এখনতো ভাতে বনাই।
উম, ভাতটোৱে কৰি দিয়ে ডাইৰেক্ট।
উম, এনেও ৰুটি টো কৰিলে ভাল আৰু।
অ, ৰুটি, আলুদম কৰিলে বেছি ভাল হয় আৰু।
মানে, এ মানুহে এইটো ভাবে আৰু যে, দূৰণিৰ পৰাওঁ কিছুমান আলহী আহে ন, সিহঁতেনো ৰুটি খাই গুচি যাব নে? সেইটো হিচাপতহে, ভাতটো খোৱা হ'ল।
উম, কাৰণ কেলে, আজিকালি বহুত দূৰ-দূৰৰ পৰা মাতে ন আলহী বিলাকো।
উম, আগতো, আগতে আমি, আমাৰ বিয়া হওঁতে এনেই নৰ্মেল কে হেৰি কৰি থৈ দিলে। আজিকালি তো কইনা বিলাকৰ মেকআপ আৰ্টিষ্ট লাগিবই, কেমেৰামেন লাগিবই।
অ, মেকআপ আৰ্টিষ্টত কিমান যাব, ধৰ আঠ হাজাৰ ধৰি থওঁ।
উম, কৰৰ আঠ হাজাৰ আজিকালি পোন্ধৰ হাজাৰ, দহ পোন্ধৰ হাজাৰ হ'ল।
এই কথা এটা কৈছো, বৰ বিয়াত লয়, ধৰ পোন্ধৰ হেজাৰ, তোলনি বিয়াত
উম'। উম, সেইটো হয় বাৰু, আঠৰ পৰা দহৰ ভিতৰত হৈ যায়।
উম'। আৰু কেমেৰামেনে চাৰে পাঁচ হাজাৰ, চাৰি হাজাৰটো ডিমাণ্ড কৰিবই।
উম'
বৰ বিয়া হ'লে বেলেগ কথা, বৰ বিয়া হ'লে কেমেৰাও ডিমাণ্ড বাঢ়িছে।
উম'।
আজিকালি মানে তোৰ মাৰ্কেটত এই মেকআপ আৰ্টিষ্ট আৰু কেমেৰামেন পুৰা ডিমাণ্ডত আছে। যিকোনো হওক, বিয়াই হওক বা কিবা শ্বুট, শ্বুটৰ কাৰণেই হওঁক।
উম-উম।
আজিকালিতো বহুত শ্বুট বিলাক কৰেতো ছোৱালী বিলাকে।
অঁ মেকআপ আৰ্টিষ্টৰ কেতিয়া লাভ হয় জান। এই বৰবিয়া হ'লে ধৰ। আজিকালি আকৌ বৰ বিয়াত আকৌ মেহেন্দী কৰে নহয় মেহেন্দী।
উম উম আজিকালি চব। মেহেন্দী ৰচম কৰিব, আকৌ, এনগেজমেন্টতো একে ফটো শ্বুট কৰিব, বাহিৰলৈ যাব ফটো শ্বুট কৰিবলৈ। কিবা-কিবি এগাল মান কৰে নহয় আজিকালি নৰ্মেল কে নুঠায়েই।
কিন্তু বা আজিকালি নৰ্মেলকে নাপাতেই কোনো।
উম'
চ' অফ কৰিবলে নেৰে কোনো, আজিকালি অ।
কোনেওঁ নেৰে অ।
এজেছ চ' অফ কৰা পিছতহে, বিয়া যোৱাৰ পিছতহে গম পায়।
উম।
ইফালে ধাৰ লাগিব সিফালে ধাৰ লাগিব। আমুকক দিবলৈ আছিলে তামুকক দিবলৈ আছিলে।
সেইটোৱে অ কাৰণ বিয়া পাতিব একে উ মানে মানুহৰ তিনি চাৰি লাখকৈ ধাৰেই লাগে।
নাই যোৱা কি হ'ল ক না। তিনি চাৰি লাখ আজিকালি নহয় তিনি চাৰি লাখত আজিকালি বেছিয়ে লাগে।
আজিকালি আজিকালি মানে তোৰ এটা কিবা সৰু তোৰ সকাম পাতো বুলি কলেও ইমানে বেছি খৰচ হয় মানুহ বিলাকে মানে যি টি নৰ্মেল মানুহে পাতিবলৈ নোৱাৰি
উম উম
মানে দহ বাৰ ভাবিব লাগে কিবা এটা সৰু বাৰ্থডে এটাই পাতচোন তোৰ কেনে কে সাত হাজাৰমান গুচি যাই গমেই নাপাবি।
আহ এতিয়া ত চিচিন খুৰা হতে পাতিছে অ এতিয়া আজি যোনটো ঘূৰিছিলে ল'ৰাৰ চিচন খুৰাই আজি খৰচটোতো আছেই আকৌ কাইলৈ আছেই খৰচ
অ আহ খিঞ্জৰ কাইলৈওতো আকৌ ডাঙৰকে বাৰ্থডে পাতিব চাগৈ
অ মাতিছানে
নাই মাতা তহঁতক মাতিছে
উম আমাক মাতিছে
আমাক মাতিছে যদিও নাজানো মই আমি ঘৰত নাছিলো তিনিআলি গৈছিলো
অহ অহ অহ
আইতাই যদি মাতিছে আইতাক মাতিছে যদি নাজানো আৰু মানে আইতাক যদি আইতাই আগত কৈছে
উম
তাকেহে
এইখনতে মাতিছে বুলি শুনিছো দেখোন
ঠিকে মাতিবও পাৰে আমাৰ চাগৈ মানুহ মানে আমি কোনোৱে নাছিলো আমি তিনিআলি গুচি গলো
উম
কাৰণ আমি তিনিআলিৰ পৰা আহিয়েকি আকৌ বৰ্ণালী খুুৰিহেতৰ ঘৰলে গলো গৈ তাৰপিছত সেইকাৰণে মাতিছে যদিও আইতাই কব আৰু পিছত আকৌ তোৰ বাৰ্থডে বুলি ক'লেও খৰচ গিফ্ট একে এলেকা পেলেগ গিফ্ট দিলে নহয়েই
অ
আমাৰ এইফালেতো পঞ্চাশ এশ টকা গিফ্টবিলাক মূল্যই নাই দেখোন কিবা এটা বেলেগ দামী বস্তু উম দামী বস্তু দিলেহে গিফ্ট দিয়া বুলি কয়
আ
কিছুমান জেগাত তোৰ এতিয়াও কম দামী কম দামী বস্তু টোয়ে দিয়ে, দহ বিশ টকা দি পেলাই থৈ দিয়ে আমাৰ মামাহঁতৰ গাঁৱত কিন্তু দহ, বিশছ টকা দিয়ে বাৰ্থডে খায়।
অহ।
কিন্তু আমি আমি ইয়াত দহ বিশ টকা দিলে মানুহে হাঁহিব।
হয়। নাহাঁহিব
আজিকালি ডাইৰেক্ট ঠাট্টা কৰি দিব
সেইটোৱে উম, চাটটা কৰি দিব আৰু মানে। ক'ব আমাৰ মানে কি হয় এইফালে বেছি ষ্টেণ্ডাৰ্ড- মানে বেছি মানুহ বিলাক মানে ষ্টেণ্ডাৰ্ড হ'ল ন মানুহৰ নি- নিজৰ মানে অকমান, হেৰিবিলাক মিলাই চলিব লাগে আৰু।
ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ ল'লে চব।
ষ্টেণ্ডাৰ্ড মেনটেইন কৰিবলৈ যায়, মানে ধনী দেখাবলৈ যায় যে।
অঁ
চব কিনিব পাৰিম আৰু মই চাম মোৰ তাত পইচা আছে। সেই পইচাৰ হেৰিটো দেখাবলৈ গ'লে মানে দিগদাৰ হৈ যায়।
উম পইচা লেবেল দাল দেখাই দিলে দিগদাৰ।
দেখ অ সেইটোয়ে দিগদাৰ হৈ যায়।
এ হেৰি যোৱা বছৰ মাতিছিলে নেকি ন চিচিনকৰাওঁতে।
যোৱাবছৰ। মই পাহৰিলোয়ে যোৱা বছৰৰ কথা মই সিহঁতৰ কিন্তু মোৰ ঘৰলে একো একো মানে ক্ষেত্ৰতে গৈ পোৱা নাই।
মোৰ মনতে নাই সিহঁতৰ ঘৰলৈ যোৱা।
যোৱা বছৰ ডাঙৰ কৈ পাতিছিলে একদম ওপৰত পেণ্ডেল চেণ্ডেল দি।
আমি নাই যোৱা, যোৱাবছৰ- গাইপতি গাইপতি এটাক হে মাতিছিলে হবলা ঘৰৰ নেকি। এটাকেহে মাতিছিলে নেকি? অ তহঁতৰ লগত চাগে অকণ কানেকচনটো ভাল সেইকাৰণে মাতিছে আমাক এনেকে মই পাহৰিলো দেই মাতিছে যদিও পাহৰিলো কিন্তু মোৰ মানে মনত নাই তালে যোৱা।
দেউতাকো ক'ব পাৰিবি।
অ সেইটোৱে দেউতাকো কবা, আজিতো দেতাকে ক'লে না।
উম উম।
কাইলৈ। কাক কৈ নাজানো আৰু যাকে মাতে মাতিব আৰু যাকে কয় কব আৰু।
অঁ
তোৰোঁটো বাৰ্থডে পালেহি।
পালেহি জানো কি কো ট্ৰিপে মাৰিব যাওঁ নেকি পাৰ্টি দিয়াতকৈ।
কলৈ যাবি?
এই টাৱাং চাইডে যাব পাৰি ন।
উম পাৰি বাৰু। তহঁতৰ মেইন কি কাজিন বিলাক আছে যে তহঁতে কাজিন বিলাকৰ লগত যাব পাৰ।
উম
কিন্তু এতিয়া আমাৰ তেনেকে কাজিন নাই ন। সেইটোৱে মানে তহঁতৰ কাজিন বিলাক ডাঙৰ হল ডাঙৰ আৰু ফ্ৰী হ'ল।
অ
লৰা মানুহক যাবলৈ এৰি দিয়ে অ ঘৰৰ পৰা তই এতিয়া মাক কচোন তোক মায়ে মানা নকৰে। তই যদি সিহঁতৰ লগত যাওঁ, কিন্তু আমাৰ মাহঁতে দহটা কথা সুদিব ক'ত যাওঁ কাৰ লগত যাওঁ কিয় যাবি এতিয়া আমাক মানে পাৰ্মিচনটো নিদিয়ে সহজে।
আমাৰ- ফালে ইমান বেছি হৈ গ'ল।
তোৰ মানে মাৰ ফেমিলিটোৰ ফালে কাজিন খিনি বেছি। অ সেইকাৰণে মানে হেৰি হৈ গল ত বাবুহঁত আছে এতিয়া- তথাপিও আমাক পাৰ্টি এটা দিবিয়ে আৰু বাৰ্থডে বুলি। হুম কি কৈছ? মাতটো ফাটি ফাটি আহিছে শুনি পোৱা নাই। হেল্ল'
দে কিবা।